এয়া মই এনেই বহি আছো ঘৰতে
অহ, মই এনেই এয়া তোমাৰ আজি মানে মোৰ তোমাৰ কাম আছে যে কামৰ পৰা আহি ভাত -পানী খাইয়া এয়া এনেই অকণ বহিছো মোবাইলটো মানে দিনটো চাবলৈ শান্তি মানে শান্তিয়ে নাপাওঁ মানে এতিয়া অকমান চাই পেলাই তোমালে ফোন কৰিছিলো মানে।
অহ, ঠিকে আছে কি কৰি আছা তুমি এনেই?
এনে মই তোমাৰ ঘৰতে বহি আছো আগফালে। অহ, মই তোমাৰ ইয়াত বক্স- চক্সৰ তাৰপিছত তোমাৰ ইয়া পেণ্ডেল -চেণ্ডেল যে
আ
সেইবাবে কৰি আছো আৰু এতিয়া। অহ, উম মানে তোমাৰ কালি বিয়া আছিল না পেণ্ডেল ফটো আজি উঠাই মানে তোমাৰ হে কৰি মানে আজি উঠাই আনিবা আকৌ কাইলে মানে এজেগাত পেণ্ডেল দিব লাগিব তোমাৰ সেইকাৰণে মানে আজি বাঁহ -চাঁহ অলপ হেৰি কমি যাব না সেইকাৰণে ডাঙৰ বিয়া যে সেইকাৰণে আজিয়ে মানে তোমাৰ খুলি- খোলা ৰাতি দেৰি হ'ল মানে অকণমান।
অ',
অকমান দেৰি হ'ল সেইকাৰণে আৰু একেবাৰতে এতিয়া চিন্তা নাই আৰু কাইলে এতিয়া লাগিব নালাগে আৰু।
অহ -অহ ঠিকেই আছে।
অহ, বাকি তুমি ভাত-পানী খালা?
মই তোমাৰ ভাত- পানী বাৰু খালো যে খাই বৈ এতিয়া এনেই আৰু গৰম লাগিছেতো অকমান আগফাল এনেই বহি আছো মানে বৰষুণো দি আছে কিবা এটা ভালো লাগিছে।
বৰ্তা-বমাহঁতে খালে?
অহ - অহ, খালে -খালে তোমালোকৰ খালে?
অহ, আমাৰ মাহোন খালে শুলে বাৰুতে মই তোমাৰ আগফালে আছো।
অহ, আমাৰ ইয়াত চব বহি আছিল অকণ আগতে এতিয়া গৈছে
অ এইয়া দিয়া ভাগৰো লাগে দিনটো। ভাত পানী বনাওঁতে।
উম, মাৰ সেয়া অৱস্থা। সেয়া ভাত- খাত বনাই থাকোতে দিনটো অলপ লাগে আৰু দেউতাই এতিয়া মানে খেতি-চেতি কৰি আছেতো। খেতিতে মানে অকন থাকে আৰু।
মোৰ মানে তোমাৰ এইয়া মাইও আজি তোমাৰ হোটেলত মানে ভাত-চাত বনাব নিদিলো। আজি মানে তোমাৰ এই কাম ধেৰ টাইম হল যে। সেইকাৰণে অকমান মানে ঘৰতে ভাত পানী বনাব দিলো তোমাৰ লেবাৰ খিনিৰ কাৰণে।
অ।
মানে অলপ বনাই মেলি চাগৈ অলপ ভাগৰ জোগৰ লাগিছে দিনটো মানে এখন সেইকাৰণে এতিয়া খুলে চাগৈ আৰু।
অ-অ ঠিকে আছে দিয়া। এনেও এইবিলাক মানে বহুত কষ্ট হয় ন এইবিলাক। সেইকাৰণে সেইটো অলপ মানে তোমাৰ ধৰা ভাত- পানী খাই সোনকালে শোলে তেতিয়া মানে অকমান ধৰা ভাগৰটো মৰে আৰু ন? শুনাচোন তোমাক কথা এটা ক‌ওঁ।
অ কোৱাচোন।
মানে ভালেই হ'ল এতিয়া তোমাৰ কথাটো গম পালো। তুমি এতিয়া পেণ্ডেলৰ কাম কৰি আছা বুলি কৈছা ন?
অহ।
মোৰ মানে বৰ্তাৰ ছোৱালীজনীৰ মানে তুলনী বিয়া হৈছে।
অ।
তুলনি বেয়া হৈছে মানে। সেইটো কাৰণে মোক এতিয়া অলপ পেণ্ডেলৰ দৰ হৈছিলে তুমি মানে বক্সৰ কাম কৰা নেকি?
অ বক্স আছে। মই তোমাৰ বক্স- চক্স লাগিলে দিব পাৰো। মানে বিয়া তোমাৰ চব বস্তু খোৱা বোৱা পৰা তোমাৰ চব এ তোমাৰ এইবিলাক বনোৱা বস্তু -চস্তু বিলাক চব পাবা মোৰ তাত। কেৰাহী, চেৰাহি, চচপেন, তচপেন কি লাগে চব পাবা মানে।
অ, মানে তোমাৰ তাত চব আ ন ধৰা তোমাৰ এনেকে বেঞ্চ হওঁক বা পানীৰ জক-চক যোনবিলাক থাকে ন।
এভিথিং চব বস্তু আছে তোমাৰ কি লাগে? ফেন-চেনৰ পৰা আদি পা চকী-চকী পা চব পাবা।
অ।
বাকী সেইবিলাক মানে চব বস্তু পাবা আৰু তুমি যি লাগে মানে তোমাৰ কইনা বহা যদি চকী, চকীও লাগে সেইবোৰো পাবা।
অ ডেক'ৰেশ্যনৰ কামো কৰা নে?
অ সেয়াও লগত সেয়াও যায়।
অ, ঠিকে আছে। মানে মোৰো এতিয়া বিয়াখনো আহি আছে। তোমাৰ এতিয়া ধৰা তোমাৰ লগত কৰিলে ধৰা কিবা এটা অলপ কমটো মিলাই দিবা আৰু ন।
অ, দিম-দিম কিয় নিদিম? নিশ্চয় দিম।
অ। মোৰ বেছি ডাঙৰ নহয়, বেছি ডাঙৰ নহয় পেণ্ডেলটো। মানে ধৰা তোমাক ঘৰৰ ইমানো জেগা নাই ন। ধৰা এয়া মানুহ চানুহ বহিবৰ কাৰণে ধৰা অলপ জেগাত ম কিমান হ'ব জানা তোমাৰ ধৰা দুকঠামান মাটিত আছ আৰু মানে সেইখিনি তোমাৰ কৰিব লাগে, বেছি ডাঙৰ নহয়।
অ।
তুমি তেনেকে যদি অকন মিলাই কৰি কিবা কৰি দিয়া চব তোমাৰ পৰাই লৈ ল'ম তেতিয়া। ফেনৰ পৰা আদি কৰি ধৰা তোমাৰ ভাত-চাত বনোৱাৰ কাৰণে যিটো মানে ধৰা সঁজুলি লাগে বা সেইখিনি চব তোমাৰ পৰাই লৈ ল'ম ন।
অ-অ এতিয়া কাৰণ গৰম দিন। তোমাৰতো ফেন চেনতটো লাগিবই।
লাগিব- লাগিব বা মানুহে আকৌ ধৰা এই খাব সময়তো ফেন লাগিলে, বহিব লাগিব আকৌ লাইটৰ এইবিলাক লাগিবই তে ডেকৰেচনৰ কাৰণেও ধৰা চব লাগিব এতিয়া চব ভালকে সজাব লাগিব। ন' মানে এতিয়া মোৰ ভন্তিৰ নিচিনাকে তেনেকে নায়ে মানে এতিয়া বৰতা ছোৱালীজনীৰ নিচিনা ভণ্টি ড্ৰেছ এটা ভালকে মানে তেওঁ তাৰ কাৰণে ধৰা এতিয়া অলপ মই কষ্ট মানে ধৰা
উম -উম তুমি একো চিন্তা নকৰিবা তোমাৰ ভ ভণ্টি মানে মোৰো ভন্টি মই কিবা একদম পুৰা ধুনীয়াকৈ পেণ্ডেল- চেণ্ডেল যি পা আদি পৰা তোমাক মই চব একদম কিবা বাজেটটা মই একদম কম খৰজত মই ধৰি পেলাই
অঁ।
দিম দিয়া তুমি একো চিন্তাই নকৰিবা একদম ধুনীয়া পেণ্ডেল দিম একদম মই।
অঁ ভাল চাল নতুন নতুন কাপোৰ লাগে মানে পুৰণা কাপোৰ বিলাক হলে বেয়া লাগিব ন। অঁ সেইটো কৰি দিবাচোন হা মানে মোৰ মই এজন আমাৰ গাঁৱৰে আছিলে।
উম।
তেওঁক মানে সুধিছো তেওঁ চব কৈ পেলাই মানে ষাঠি হাজাৰ কৈছে মোক। তুমি অকন কিবা এটা চাই কৰি মিলাই যদি দিয়া হিচাপ কৰি তোমাৰ পাই লগাই ললো হয়।
চিন্তাই নকৰিবা দিয়া মই ল'ম মই তোমাক এতিয়া নকওঁ লাগিলে মই কাইলৈ গৈ পেলাই তোমাক জেগা চেগা বিলাক জোখ চুক লৈ আহিম মই তাৰপিছত মই তোমাক তেওঁ কৈছে, তাতকে মই কমত কম দিয়া। একদম পুৰা ধুনীয়া বাজেট তাত কম মই ধুনীয়াকৈ পেণ্ডেল চেডেল তোমাৰ একদম বক্স লাগিলে লাগিলে। ই তোমাৰ বক্স জোৰ এনেই দি দিম যোৱা। বক্স চক্স এইবিলাক লাইট চাইট যি লাগে চব মইয়ে দি দিম যোৱা।
অঁ ভাল লাগিল দিয়া তোমাৰ এনে ইমান খিনি মানে মোক সহায় কৰি দিয়াৰ কাৰণে।
অঁ এই একো নাই দিয়া।
অঁ হ'ব তেনে তোমাৰ পৰাই ল'ম দিয়া মই তাতে মই কেনচেল কৰি দিম মানুহজনক মানে মই অঁ তেতিয়া, মানে যেতিয়া তোমাৰ মই লৈ লম আৰু তেতিয়া সোনকালে হৈ যাব আৰু কামটো আৰু তাতে তুমি ধৰা তোমাৰ মানুহবোৰ মানে অকণ কাম বিলাক সোন সোনকালে কৰে, ত সেইটো কাৰণে মানে অলপ মোৰো সহায় হ'ব কাৰণ তোমাৰ জল্দি জল্দি কামটো আৰম্ভ কৰি দিম তেতিয়া হৈ গলে ধৰা তোমাৰ মানে তেতিয়া মোৰ একো পিছৰ মানে টেনচন নাথাকে আৰু ন।
তোমাৰ এই ডাঙৰজনৰ বৰ্টাজন ন, সৰু বৰ্টাজন নহয় ডাঙৰ জন নে সৰুজনৰ বৰ্ট তাৰ ছোৱালীজনী যে
ডাঙৰ জন, ডাঙৰ জন, এই যে আমাৰ হেৰি যে খগেন দা যে, খগেন দা।
অঁ, মই তোমাক এই তেওঁৰ ছোৱালীজনী সিদিনাখন মই তোমাৰ টাউনত দেখিছিলোঁ মানে
অঁ
এই বমাৰ লগত, বমাৰ লগতে গৈছিলে, তাৰপিছত মোক দেখি পেলাই মাতিছে, তাৰপিছত মই মানে তোমাৰ এই কাম এটা গৈছিলো, এই বিয়া কাম এটা তাৰপিছত অ, তেওঁ বিয়া হ'ল মানে ন।
অঁ, তেওঁৰ বিয়া হ'ল মানে তোমাৰ ধৰা তাৰ দুদিনৰ পিছত হৈছে আৰু।
অঁ মানে তোমাৰ গা কেতিয়ালে ধুব? বিয়া কেতিয়ালে?
মই ইমান এটা ভাল চে গম নাপাওঁ মানে মোক সোধা নাই আৰু সেইটো তোমাৰ ধৰা বেছি দিন নাই আৰু মানে এসপ্তাহমান ভিতৰতে আমাৰ মানে ধৰা, এই গোপিনী মাতি পেলাই যিবিলাক মানে কাম কৰিব লাগিব সেইবিলাক চব মাতি কৰি কৰাই ল'ব লাগিব, তাৰ পিছতহে মানে সেইয়া তোমাৰ ধৰ ধৰা, তুমি কাম বিলাক মানে ধৰা, তোমাৰ এসপ্তাহ মান ধৰা
অঁ, মানে এতিয়া তোমাৰ বৰ্ত-চৰ্তটো নাই থাকো, কিছুমানৰ বৰ্ত-চৰ্ত থাকিলে, দিন লাগে এবাৰতে উম, মানে তোমাৰ বিয়াখন মানে দহ তাৰিখৰ আগতে হ'ব। চাগৈ ন
তেনেকুৱা মানে সেই সেইয়া আগত। উম, সেনেকুৱা ভিতৰতে হ'ব, তুমি মানে দহ তাৰিখ মানৰ ধৰা, ন তাৰিখ মানৰ পৰা তুমি ধৰা কামটো আৰম্ভ
উম, মই তোমাৰ এটা কাম কৰিম শুনা কাইলৈ মই যাম, কাইলৈ গৈ পেলাই বিয়া-চিয়া কেতিয়া, মই ভালকে তেতিয়া তুমি গম নোপোৱা যেতিয়া মই ভালকে সুধি আহিম। তুমি থাকিবা ৰাতিপুৱা সময়ত মই দহটা, এঘাৰটা মানত যাম। ধুনীয়া আকৌ মোৰ লগতে এজন লৈ যাম, জোখ-মাখ লৈ পেলাই তাৰ পিছত তোমাৰ এইবিলাক কৈ পেলাই, পইচা-চইচা মই এইবিলাক কৈ মেলি আহি পেলাই হিচাপ-চিচাপ দি পেলাই, মই তোমাক সোমবাৰে খুটা পুতি দিম। কি কোৱা?
অঁ, হ'ব-হ'ব ভালেই কৰিছা তুমি, ভাল ভাবিছা, সেইটো কৰিলে ভালেই হ'ব তেতিয়া মানে ধৰা আৰু তুমি এটা কাম কৰিব পাৰিবা নেকি মোক?
কচোন
তুমি মানে মোক যে এতিয়া যোনটো যে তোমাৰ নিচিনা থাকে ন অলপ ডাঙৰ যে যোনটো যে, সেই তেনেকুৱা এটা মোক অলপ আ সহায় কৰিবাচোন আৰু-আৰু এটা কথা কওঁ তোমাৰ মোক মানে বক্সটো অলপ দুদিনৰ আগত
হ'ব লৈ যাবা, তুমি দুদিন কি কাইলে লাগিলে কাইলৈ লৈ যাবা, যদি বজাই থাকা যদি।
এ নাই হ'ব মানে কি হয় চোৱা, এতিয়া কাইলৈ যদি লৈ যাওঁ আকৌ তোমাৰো বেলেগ ক'ৰবাত কিবা থাকিব পাৰে ন সেইকাৰণে কাইলৈ নালাগে, তোমাক মই দেওবাৰ মানে লৈ গ'লে বেয়া হব নেকি?
অ পাৰিবা, বিয়া মানে এতিয়া তোমাৰ তাত লাগিয়ে থাকে বক্স এযোৰ লাগেও দিয়াচোন শুনিবলৈ
অ, সেইটোৱে তো এতিয়া মানে বিয়া-বিয়া অকণ লাগিব, লাগিব ন। সেইটো কাৰণে মানে মই ভাবিলোঁ আৰু, এই তোমাৰ পৰা ইমানখিনি সহায় পালো যেতিয়া মোৰ আৰু টেনশন লবলগীয়া নাথাকে আৰু মই বেলেগৰ ৰিক্স-চিক্স কিয় লম? কি কম এতিয়া মই তোমাৰ কথাটো গম পালো এইকাৰণে তোমাকে কলোঁ।
উম-উম
অ, হ'ব তেনে তোমাৰ পৰাই ল'ম আৰু বাকী সি গোটেই খিনি তেতিয়া ধৰা তোমাৰ এতিয়া ব্যৱসায়টো চলি আছে ন সেইটো তোমাৰো বৰ লাভ হোৱা আৰু সৰু দৰা তোমাৰ পৰা লোৱাৰ কাৰণে মানে কিবা এটা কমো হ'ল। মানে এতিয়া চোৱা সহায় এতিয়া দুইটাৰে হৈ গল।
অহ।
ধৰা দুইটাই কাম আহিব এতিয়া তোমাৰ পৰা এতিয়া বক্সটো খালি মোকে দুদিনৰ আগত হ'ল আৰু বাকী তেনেকে মোৰ একো মানে কাম নাই আৰু বাই বাকী যি কৰিবা তুমি কৰিবা আৰু খালি।
অঁ, অঁ তুমি একো চিন্তাই কৰিব নালাগে। পেণ্ডেলৰ এইবিলাক মানে কব কোনে পেণ্ডেল দিছে বুলি মই এনেকুৱাকো দিম যোৱা।
অ।
তোমাক মই লাগিলে ফটো কেনেকুৱা আছে মই এবাৰ মানে বনাইছিলো না সেনেকুৱা
অ, অ, অ, অ মোক দেখাবাচোন হা তোমাৰ ফটো চটো কিবা থাকে যদি তোমাৰ তোমাৰ চচোন তোমাৰ ম মানে যোনটো ইনষ্টাগ্ৰামত পেজটো থে তাত মানে মই চাইছিলো তুমি ভাল ভালো মানে পেডেল মই সেইদিনাখন সুধিম বুলি ভাবি পেলাই মাজতে মানে তোমাৰই কিবা এটা বিশেষ কাৰণত মানে মই পাহৰি গলো।
আহ।
সেইটো কাৰণে মানে চোৱা নহ'ল আৰু।
আহ।
সেইকাৰণে তোমাৰ ধৰা মই আজি মানে যেতিয়া তুমি কৈছা ন তেতিয়া মানে মোৰ আৰু মানে মনত আহি গ'ল আৰু। যে, তুমি অ নাই নাই ভাল পেন্ধিলে দিয়া কাৰণ তোমাৰ চবেই কামো ভাল তোমাৰ কাপোৰো ভাল। ধৰা তোমাৰ কৰ্মচাৰী বিলাকো মানে কাম বিলাক ভাল কৰে ন। সেইটো কাৰণে মানে মোৰ ভাল লাগিলে। দিয়া হ'ব, তোমাৰ পৰা গোটেইখিনি কাম বিলাক কৰাই লম। আৰু আগ মানে ধৰা আৰু খালি আৰু এটা কথা হা তোমাৰ যোনটো মানে গোপিনীৰ কাৰণে ধৰা অকমান বস্তু বিলাক আগ দিনাখন লাগিব মোক কিন্তু। মানে আগদিনাখন মানে কি দুদিনৰ আগত দিব মানে মোক শুক্ৰবাৰে মানে দিলে মানে ম শনিবাৰে গোপিনি হেৰি আছে।
বস্তু খিনি তোমাৰ এইবিলাক বস্তু খিনি ঘৰত আনি থলেও মন তো ভাল লাগি থাকে। এতিয়া ৰাতিপুৱা আনিম বুলি ৰাতিপুৱা বিয়াখনত আনিম আনিম কৈ থাক বা মোৰো বা কিবা এটা কাম ওলাই গ'ল তোমাৰো বা কিবা এটা কাম ওলাই গ'ল সেইদিনাখন তুমিতো সেইবিলাক বস্তু অনা নিয়া কৰিব নোৱাৰা কাৰণ ঘৰৰ বহুত কথাত থাকে না।
উম, হয় বাৰু সেইটো।
তোমাৰ হ'ব এইবিলাক বস্তু যি একদম মই তোমাৰ বিয়া দুদিনৰ আগত পেণ্ডেলো উলিয়াই দিম নহ'লে তাৰপিছত বস্তু- চস্তু খিনি বক্স-চক্স আদিৰ পৰা যি দিবলগীয়া চব দি দিম। খালি মই তোমাৰ কাইলে বিয়া নহয় আজি ৰাতিৰ ভিতৰত মইকা হেৰি খিনি বাতি ফুল-চুল দেকাচোন এইবিলাক সজোৱা সজোৱা মই সেইবিলাক আগদিনাখন ৰাতি কৰি দিম ত ৰাতিপুৱালে ধুনীয়াকৈ বিয়াখন চলি যাব।
হ'ব, তেনে তেনেকুৱা বিলাক কৰি দিবা। আৰু শুনাচোন তোমাৰ গাড়ী মানে যদি নাই ন মোৰো মানে এখন গাড়ী মাজতে লৈছিলো। মানে তোমাৰ বলেৰো পিক আপ লৈছিলো। এই, মানে ম সেইখন গাড়ী তোমাৰ এটা কাম কৰিম মানে তোমাৰ ধৰা শুক্ৰবাৰ মানে মই গাড়ীখন পঠাই দিম। মান মোৰ ধৰা মানে মোৰ হেৰি চলাই আৰু ড্ৰাইভাৰ আছে। মই তাক মানে পঠাই দিম তুমি খালি ধৰা বস্তুবিলাক অকমান সহায় কৰিব পেলাই উঠাই দিবা। কাৰণ, মোৰো অকণমান মানে ধৰা ব্যস্ততাৰ মাজত থাকিম ন। বিয়া হয় যেতিয়া তুমি খালি বস্তুবোৰ উঠাই দিবা কেৰাহীটো দি দিবা তাৰপিছত গেছৰ যোনটো ষ্টভটো দি দিলেই হ'ল বাকী মই চিলিণ্ডাৰিলিণ্ডাৰ বাৰু এইবিলাক চিন্তা কৰিব নালাগে। মোৰ তাৰ আছে। কমাৰ্চিয়েল চিলিণ্ডাৰো আছে বাৰু এইবিলাক মোৰ মানে ধৰা দোকান আছেতো, হোটেলৰ মানে তাৰ পৰাাই মই উঠাই পেলাই আনিম আৰু সেইবিলাক ইমান একবোৰ ভাবিব তুমি খালি মোক গেছৰ ষ্টভটো দিবা ডাঙৰ তো তাৰপিছত কেৰাহী এই তেনেকে হেতা-চেতা অলপ দি দিবা। কাৰণ মানে ধৰা তোমাৰ এইটো বনাব লাগিব ন গোপিনী খুৱাবৰ কাৰণে যোনটো খাদ্য বনাই যে।
অহ এইটো তোমাৰ অ বাকী এইবোৰে টো কি কয় তোমাৰ এ কাৰিকৰ চাৰিকৰ ঠিক কৰিলা।
কাৰিকৰ মই ঠিক কৰিছে মানে মই কৰা নাই মোৰ এয়া বৰ্তাই কৰিছে কাৰিকৰ আমাৰ কোনোবা চিনাকি আছে। ছিলে মানে আমাৰ ডাঙৰ বাৰ বিয়াও মানে তেওঁৱে বনাইছিল। টো মানে তেওঁ তেওঁৰ হাতটো মানে ভাল আৰু অকণ বস্তু বিলাক বনোৱা কৰাত মানে, সেইকাৰণে তেওঁক মানে মোৰ সেইটো মোক দিয়া নাই দায়িত্ব আৰু সেইটো মোৰ মানে বৰ্তাই আগতেই সেইটো কৰিছে, বাকী সেয়া আৰু সেনেকেই চলি গৈছে বাকী সেইজনক মিলাব তুমি খালি বস্তুতটো মোৰ যেনেকে কৈছা তেনেকে মোক খালি অলপ সোনকালে কামটো কৰি মেলি আগবঢ়াই দিবা আৰু
তুমি অ তুমি এইবিলাক একো চিন্তা নকৰিবা, মই তোমাক একদম ধুনীয়াকৈ উলিয়াই দিম দিয়া।
অ দিয়া ঠিক আছে তোমাৰ, কথাবিলাক পাতি ভাল লাগিল মোৰ ন?
অ ঠিক আছে হ'ব দিয়া।